হেল্ল'?
অঁ, নমস্কাৰ।
অ শুনিছা?
আ শুনিছো শুনিছো। কি কৰি আছে?
মইতো দোকানত আছো, একচুৱেলি মোৰ দোকান আছে, কাপোৰৰ ব্যৱসায় আছে।
অ আচ্ছা আচ্ছা, ঠিকে আছে।
আৰু বাকি আপুনি?
মই এতিয়া প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰি আছো আমাৰ টিউচন আছে। ষ্টুডেন্ট আহিব এতিয়া আগৰ পৰাই,
এতিয়া, এতিয়া আহিব নেকি ষ্টুডেণ্ট?
উম অলপ পিছত চাৰে চাৰিটা মান বজাত আহিব।
অকে, আপুনি একচুৱেল অৰ্জিনিয়েল কৰ গুৱাহাটীৰ নেকি?
অ ঘৰ গুৱাহাটীৰ পৰে,
লাঞ্চ কৰিলে আপুনি লাঞ্চ, হৈছে লাঞ্চ হৈছে লাঞ্চ,
ৰাস,
হেল্ল'
হেল্ল'
অ শুনিছা মই শুনিছোঁ লাঞ্চ কৰিচা দুপৰীয়া খানা খালা?
অ খ খানা খালো দুপৰীয়া খানা খালো, আপুনি খালে নে?
অ মই খালো খালো।
আতছা কি আপুনি ঘৰৰ বনোৱা খোৱা খাই নে বাহিৰৰ পৰা,
না মই নিজে বনাও সেইটো, একছুৱেলি মই ভেগান হয় সেইকাৰণে,
হা?
মই একচলি বেগান হয় বেগান, মোৰ ফুল ভেজিটেৰিয়ান হয় মই সেইকাৰণে মই বাহিৰৰ খানা চানা নাখওঁ, যি খাও মই নিজে খাও,
ঠিকে আছে। মানে যি মানে উদ্ভিদৰ পৰা পোৱা যায় অকল এইটো বস্তুয়ে খায় আপুনি,
হয়।
অ
বাকী পিছে আপোনাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত আছে মোৰ, মা, দেউতা, দাদা, বদী। চবেই আছে।
ত আৰু কি কি কৰি ভাল পায় আপুনি?
কি কৰে?
আৰু কি কি কৰি ভাল পাই আপুনি ব্যৱসায়ৰ উপৰিও, এইটোটো আমাৰ ৰোজগাৰৰ হেৰি তাৰ, লগতো আৰু কিবা কিবি কৰি আৰু ভাল পায় মানুহে, হবিজ কি?
মোৰ হবিজ টো হল বেডমিন্টন খেলি ভাল পাওঁ আৰু পিয়ানো বজাও মই,
পীয়ানো বজাই? আহ ভালেই।
হয়টো জ্ঞানটো সৰুৰ পৰাই,
শিকিছে আপুনি পিয়ানো?
সৰুৰ পৰাই শিকিছো কমপ্লিট ডিগ্ৰী কমপ্লিট পিয়নো।
আছা সেইটোতো ভালেই। উম,
এনেই চালে চালে বজাই থাকো
উম আৰু সমাজ সেৱা কৰে নে
এই অৱশী মেলা আৰম্ভ হৈছে সেটো ৰাতি যাওঁ মন্দিৰত তাতে কৰো
উম মইয়ো কৰো কেতিয়াবা কেতিয়াবা উম মইয়ো কৰো
আচ্ছাত অ আপোনাৰ গুশালা যে আছে আমাৰ ইয়াতে
তাত কিবা দিওঁ এই আমাৰ ছাত্ৰী বাৰী
অ তাতে বাৰ চলাত
অ তাত গুছলা আছে ন উম
আচ্ছা আচ্ছা আপুনি আ কিমানলৈকে পঢ়া কৰিলে
স্নাতক ডিগ্ৰী
হা হা
গ্ৰেজুৱেচনলৈকে হৈছে
গ্ৰেজুৱেচন কৰিছে
উম গ্ৰেজুৱেচন কৰিছো কমাৰ্চ লৈ
কমাৰ্চ লৈ ভালে
এতিয়া আৰু পঢ়ি আছে নেকি
নাই আৰু পঢ়া নাই এতিয়া মই বিদ্যালয়ত আহিছো শিক্ষকৰ ৰূপে নিয়োজিত আছো
আৰু ঘৰতো মানে টিউচন কৰাও
খুব ভালে মানে গুপট কৰা নেকি টিউচন
অ
কোন ক্লাছ আপ টু
দখম শ্ৰেণী লৈকে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে চব চাবজেক্ট পঢ়াও অল চাবজেক্ট উম
ইমান হাৰ্ড কামটো কিমান হাৰ্ড হয় চাগে কিমান বাৰ বুজাব লাগে ছাত্ৰ ছাত্ৰী কেইটাক সিস্তি পাই নে নাই হেল্ল কি ক'লে